হেল্ল'।
কি খবৰ?
ভাল তোমাৰ?
ভাদে দিয়া কি কৰি আছা
এনেই আছিলো ৰবা তুমি
মইয়ো এনেই আছো দিয়া
অ বাকী ঘৰৰ সকলোৰে ভালে আছে
উম উম
আচ্ছা আজি তোমাৰ লগত মই ভাবিলো সময়ৰ মূল্যৰ বিষয়ে অলপ কথা পাতো নেকি
অহ কোৱা কি ভাবিলা সময়ৰ বিষয়ে
সময়ৰ বিষয়ে কি হয় সময়টোতো বহুত অম অমূল্য হয় হয় নে নহয় সময়ৰ মূল্য কোনেও দিব নোৱাৰে সময় চোৱা এতিয়া সময় যদি আমি সময় এক মিনিট হওক বা এক ছেকেণ্ড হওক আমি এনেই ব্যৱহাৰ কৰিব ৱেষ্ট কৰিবই নালাগে কাৰণ যিটো সময় এবাৰ গুচি যায় সেইটো সময় আকৌ ঘূৰি নাহে হয় নে নহয়
সেইটোতো হয়
এতিয়াও সময় সময়তটো মানে এনেই খেদাবই নালাগে তুমি কি ভাবা
কাৰণ এবাৰ যদি সি সিটো টাইম গুচি যায় নেক্স মানে কৰিব নোৱাৰি আৰু
হয় হয় তুমি ঠিকেই কৈছা আৰু ছো আজিকালি ল'ৰা ছোৱালী বিলাকে কি কৰে সময়টো এনেই এনেই নষ্ট কৰি দিয়ে ফোন চাই বা তোমাৰ হেৰি কৰি সেনেকে নষ্ট কৰিব নালাগে যদি সেই সময়খিনিত যদি সেই ল'ৰা বা ছোৱালী জনী বাহিৰত গৈ অলপ খেল ধূলা কৰে খেলা ধলা কৰে তেতিয়া হ'লেটো সেই ল'ৰা বা ছোৱালীজনীৰ স্বাস্থ্যতোও ভালে থাকে হয় নে নহয়
উম উম
কাৰ ফোন চাই থাকিলে সিহঁতৰ সময়তটো নষ্ট হে হয় কিন্তু সেইটো কথাটো সিহঁতে বুজিবই নোৱাৰে। আৰু আজিকালি চোৱা কোৱা কোৱা
আজিকালি লৰা ছোৱালী বিলাকে গম নাপায় যে সময়টো আমি কিহত দিব লাগিব এনে এনিটাইম মোবাইলতে তাতে সময় শেষ কৰে।
হয় হয় তুমি ঠিকেই কৈছা আৰু আজিকালি এনেকুৱা হৈছে উ সময়তোতো আগত তোমাৰ বহুত এনেকুৱা লাগিছিল বহুত টাইম পা পাও আমি কিন্তু এতিয়াতো কিবা দিনটো আৰম্ভ হ'ল মানে সময় শেষেই দিনটো আৰম্ভ হ'ল মানে সময় গৈ আকৌ দিনটো শেষ হবৰেই হ'ল হয় নে নহয় আৰু আমি আমি যিমান খিনি পাৰোতো আমাৰ ক সময়ৰ কামতটো সময়ত কৰিবই লাগে আমি কাম খিনি কৰো কিন্তু তাৰ বাহিৰেও আমি কি কৰিবলৈ ধৰিলা যিখিনি আজৰি সময় পাওঁ অলপ উ ধৰি লও কামৰ পৰা আজৰি পাওঁ সেইখিনি সমূহ আমি এনে এনেই নছ কষ্ট কৰিব নালাগে সেই সময় খিনিত আমি যিটো কাম কৰি ভাল পাওঁ ছবি আঁকি বা নাচ গান কৰি বা বা কোনোবাই পঢ়ি ভাল পায় কিতাপ পঢ়ি ভাল পায় কোনোবাই লিখি ভাল পায় ত সেই সময়ছোৱাত সেইখিনি কাম কৰিব লাগে আমি যদি এনেই বহি বা ঘুৰি ফুৰি এনেই যদি শেষ কৰিও সেই সময়টো নষ্ট হৈ যায় আৰু সময়টো কেতিয়াও ঘূৰি নাহে নাই হয় নে নহয় সময়তো ঘূৰি অহা বস্তু ন নহয়। সময় এবাৰ পাৰ পাৰ হলে আৰু সেইটো আৰু নেক্স ঘৰি নাহে। তাৰমানে সময়ৰ কাম সময়ত কৰিব লাগে আৰু যিখিনি সময় পাওঁ সেইখিনি সময় আমি এনেই ব্যৱহাৰ কৰ কৰিব নালাগে ভাল কামত ব্যৱহাৰ কৰিব লাগে হয় ন নহয় তুমি কি ভাবা?
গৈছে সেইটোতো ঠিকেই মেইনলি মোৰ সময়টো কেতিয়া মোৰ মনত বনাই জানা যে এই এইটো সময়ত এইটো কৰিব লাগিছিলে এক্জামৰ টাইমত। ন নাই আজি নপঢো কালি পঢ়িম কালি নপঢো পিছদিনা পম ত যিদিনা এক্জাম আহে এই কিয় ন এইটো সময়ত এইটো পঢিব লাগিছিল তেতিয়া মানে এক্জামটো সেনেকুৱা বেয়া হৈ যায়
হয় হয় ঠিকেই কৈছা আমাৰ লগতো হয় চবৰে লগতে হয়তটো ধৰিলোৱা মোৰ লগতো হয় যে আগতে নপঢ়িলো কিন্তু তেতিয়া গৈ মনত পৰে যে মই সেই সময়টো এনেই শেষ বৰবাদ কৰি দি কস্থ নহল হয় আৰু এনেকুৱা হয় সময়তটো মানে এনেকুৱা হৈছে আমাৰ মানে সময়তটো সময়তকে মূল্যৱান একো নাইেই সময়টয়ে চবতকৈ মূল্যৱান হয়নে নহয় আমি যিকোনো যিয়ে নকৰো কিয় আমি সময়টো সময় ব্যৱহাৰ কৰিব জানিব লাগিব আমি কিমান এতি আমি ঘৰত ৰন্ধা বঢ়া কৰি আছো ত আমি যদি ভাবিছো এটা কৰি লও তাৰ পিছত আৰু এটা কৰিব গ'লে আমাৰ কি হয় টাইমতটো নিমিলে টাইমতটো নিমিলে মানে পাতি আছো সনেক কৰিবাৰ কিন্তু আমি সেনেকে নকৰি আমি ভাবো যে এটা কাম হয় লওক তাত আৰু এটা কৰিম সনে আমাৰ সময়তটো বেছি যায় আৰু সেই গুচি যোৱা সময়তো আৰু ঘূৰি নাহে হয় নে নহয় সেইকাৰণে আমি সময়ৰ যোনটো ব্যবহাৰ সময়তো আমি ক'ত কিমান খিনি ব্যৱহাৰ কৰিব লাগে সেইখিনি আমি জানিব লাগিব আৰু আমাৰ সি খিনি সৰু আমাতকৈও সৰু আমাৰ ভাইটি ভন্টি বা যিসকল আছে তেওঁলোককো আমি এইটো বুজাব লাগিব যে সময় এটা মূল্যৱান বস্তু হয় সময়তটো আমি এনেই নষ্ট কৰিব নালাগে আৰু সময়তো ধৰি লোৱা খেলা ধ খেলা ধলাত দিব লাগে হয় ফোন চাব লাগে এনেকুৱা চাব নালাগে ফোনত ভাল বস্তু চাব লাগে যৰ পৰা মানে জ্ঞান আহৰণ কৰিব পাৰি
মানে
হয় হয় তুমি ঠিকে কৈছা এতিয়া চোৱা ফোন চাই মাননে ধৰি লও মই যদি এনে ভিডিঅ' চাই বা কিবা টাইম পাছ কৰি যদি চেক কৰি দিওঁ তেতিয়া লে একো লাভ নহব হয় নে নহয় সেই সময় খিনি যদি দি মই যদি ভালকে ভালকৈ যদি ধৰি শিকিব পৰা বস্তু এটা চাও তেতিয়াাহলে কি হব আমাৰ সেই সময়খিনি ভাল ৰৈ যাব হয় নে নহয় সেইটোৱে আৰু কাৰণ সময়তটো বহুত মূল্যৱান আমাৰ এক মিনিট এক এক আমি যে এতিয়া কথা পাতি আছো সেইটো হয় এতিয়া আমি তো ভাল বিষয়ত কথা পাতিছো যে তোমাক মই কিবা এটা কৰিছো বা তুমি মোক কিবা এটা মই নজনাাই কিবা এটা শিকাই হয় নে নহয় কিন্তু সময়তো এনেকুৱা বস্তু ত' মই যদি এক ছেকেণ্ডো কৰবাত বেছি টাইম খেলা খ কটাই দিও সেইটো মানে আমাৰ কাৰণে মানে বহুত ডাঙৰ লোকচান হৈ যাব পাৰে কেতিয়াবা চাবাচোন তুমি সময়ৰ মূল্য ধৰি ল গম পাই এক্জাম হলত বহি আছা প্ৰথমতে ধৰি ল লাহে লাহে লিখি আছো আমি পিছত যেতিয়া টাইম সময়তটো শেষ হৈ যায় আৰু আমাৰ লিখিবৰ কাৰণে সময় বহুত কম হৈ যায় আমাৰ জীৱনতটো সেই তেনেকুৱাই যদি আমি আৰম্ভণিৰ পৰা যদি সময়তটো ভালকৈ ন নকটাও তেতিয়া হ'লে শষত গ আমাৰ মানে কাম বিলাক শেষ নহ'ব কিন্তু আমাৰ সময় শেষ হৈ যাব কাৰণ আমাৰ জিৱ এটা এটা সীমাবদ্ধ হৈ আছে ন ত আমি যদি আৰম্ভণি এক্জাম হলত যেনেকে আমি আৰম্ভণিৰ পৰা আমি ভালকে লিখিব লাগিব যদি আমি আৰম্ভণিৰ পৰা ভালকে তেতিয়া হলে শেষলৈকে আমাৰ আমাৰ সময়ম মতে সকলো কাম হৈ যাব কিন্তু য আৰম্ভণিৰ পৰা যদি তাই মানে সময়খিনি এনেই খেদাই দিওঁ আৰু শেষত গৈ আমি ল লিখিব মানে তাই লিখিবৰ কাৰণে চেষ্টা কৰি তেতিয়া আমাৰ হাতত সময় নাথাকিব আমি লিখিব নাপাম ঠিক একেদৰে জীৱনটোতো আমাৰ এনেকুৱা হৈছে যে আমি আৰম্ভণিৰ পৰাই সেই কামতটো ভালকে কৰি যাই থাকিব লাগিব সময়মতে কৰি যাই থাকিব লাগিব তেতিয়াহে আমি শেষ শষতকৈ মানে আমাৰ জীৱনটো যেতিয়া শেষ হ'ব সময় হ'ব তেতিয়ালৈকে আমাৰ গোটেই খিনি কাম হ'ব নহলে আমাৰ সময়টো এনেই নষ্ট হৈ যাব তুমি কি ভাবা
মানে আগতে ভাবিব লাগিব যে নাই মই এই কামটো এইটো সময়তে কৰিব ল থাকিম নাথাকিম সেইটোতো কোনো ঠিক নাই সেইকাৰণে মই ভাবিছো যে এতিয়া মানে এটা হিন্দীত আছে ন যে কলজ আহ কিবা আছিল ন সেইটোোৱেটো মই ভাবিছো মানে এতিয়া সুধিম বোলে এতিয়াই সুধিব লাগিব কালিলৈকে থৈ দিলে সেইটোত কালি নহয় আৰু আগলৈকে থাকি যাব
হয় হয় তুমি ঠিকেই কৈছাম এতিয়া ধৰি ল আমি যদি এনেে কৰো এই কিবা এটা কাম আমাৰ ধৰিল এই কিবা এটা বনাব থাকিলে বা কোনোবাই মোক ক'লে যে এই বস্তুতটো কাৰোবাক দি থৈ আহিব লাগে মই যদি ভাবিলো এই আজি নকৰো কালি কৰিম কালি নকৰ পৰশি লম তেনেও কৰোতে কৰোতে সময়তটো পাৰ হৈ যায় থিব আৰু কোনে যোননে ভগৱান বা ভাল তো নাজানে ন কোনে কেতিয়া কাৰ কেতিয়া কি হয় ত মোৰ সেই পিছুৱাই থাকোতে থাকোতে কি ঠিক মোৰ হাতত সময় নাথাকিবও পাৰে শষলৈকে সেই কামটো ৰৈ যাব পাৰে মানে নহয় যেনেকে আমাৰ পঢ়াৰ ক্ষেত্ৰত হয় যে আজি পঢ়িম নহয় কালি পঢ়িম এনে কৰোতে কৰোতে আমাৰ পৰীক্ষাৰ সময় আহি পায় আৰু আমাৰ পঢ়াতটো শেষ নহয় সেই ঠিক একেদৰে আমাৰ জীৱনটোতো সেই চেম চেমে হয় আমি যদি কামটো কৰিম কৰিম বুলি পিছুৱাই থাকো আমাৰ সময়তো শেষ হৈ থাকিব কিন্তু আমাৰ কামটো শেষ নহব হয় নে নহয়
িক তেনেকুৱা মানে বেমাৰৰ ক্ষেত্ৰতো যে আজি দেখাম কালি দেখাম আজি টাইম হোৱা নাই কালি দেখাম এনেকে ৰখি ৰখি আমাৰ বেমাৰটোও বেছি হৈ যায়
হয় হয় তুমি ঠিকেই কৈছা সেইটো আমাৰ এতিয়া ধৰি লোৱা কি কৰবাৰ কিবা এটা বেমাৰ হৈছে সেইটো যদি আজি নেদেে া আমি আমাৰ সেই বেমাৰটো কেৌ বেছি হৈ য কিন্তু আমি যদি আজি দেখা আজিয় য খালে ভাল হব কিন্তু সেই যে ঠাইত যদি আমি দুই তিনিদিন ৰখি দিওঁ তেতিয়াাহলে কি হব তেতিয়াাহলে সেই সময়তটো আমাৰ তেতিয়া হলে সেই সময়তটো আমাৰ শেষ হৈ য আমি একো কৰিব নোৱাৰিম হয় নে নহয়
টাইমতে মানে কৰাটো ভাল
হয় হয় তুমি ঠিকেই কৈছা আৰু আমাৰ এনেকুৱা হৈছে আজিকালি আজিকালিতো খেলা ধূলাো নোহোৱাই হৈ গৈছে আগতে আছিলে
মানে আজিকালি মানুহৰ হাতত টাইমে নাই এনেকুৱা
হয় হয় তুমি ঠিকেইে কৈছা আজিকালি এনেকুৱা হৈছে মানুহ বিলাকৰ টাইম নোহোৱা হৈ গৈছে আৰু এনেকুৱা হয় যে উম সময়তটো শেষ হৈ যায় কিন্তু একো কৰিবলৈ াইমটো মানে উ প্ৰথমতে আৰম্ভণিতে একো নকৰি নকৰি পিছৰ লকে এনেকুৱা হৈ যায় সময় কিন্তু আমাৰ কামতটো নহয়
এনেকুৱা হৈছে মানে ফেমিলিকো টাইম দিব নোৱাৰা হৈ গৈছে মানুহৰ
অ অ হয় হয় তুমি ঠিকে কৈছা মানে আজিকালি ফোন বা চচিয়েল মিডিয়া বা ইণ্টাৰনেট ইমান মানে বেছি ৰত মানুহ বিলাক সোমাই গৈছে যে সময়টো যে আমি কেনেকে মেনেজ কৰিব লাগে আমি ঠয় দ লাগ ধ আ নি ঘৰ খনকো সময় দিব লাগিব নিজৰ কামটোকো সময় দিব লাগিব সেইবোৰৰ মাজত আকৌ নিজকো সময় দিব লাগিব নিজে কি কৰি ভাল পাওঁ কি খাই ভাল পাওঁ সেইখিনিতো সময় সময় দিব লাগিব কিন্তু সেইখিনি আমাৰ আজিকালি নোহোৱাই হৈ গৈছে এতিয়া মই ধৰি লোৱা যদি সময় পালো সেইখিনি টাইম য মই ফোন টো চাই বহি থাকিলো মোৰ মইতো মোক সময় দিব নোৱাৰ ন নোৱাৰিলো মোৰো সময় কিন্তু মোৰ নষ্ট হৈ গ'ল মোৰ ফোন চাওতে গুচি গ'ল হয় নে নহয়
সেইটোৱে।
উম। সেইটোৱে আৰু।
কলেজ চলেজ তোমাৰ।
এইবোৰো চলি আছে আৰু।
উম
দিয়া তেনেহ'লে আজি তোমাৰ লগত মোৰ সময়ৰ বিষয়ে পাতি কথা পাতি ভাল লাগিল আজি ৰাখিছোঁ।
অঁ ঠিক আছে আ।